হয়, কি খবৰ তোমাৰ? শুনা পাইছোঁ, কোৱা কি খবৰ তোমাৰ?
ফু', মোৰ খবৰ পাতি ভালে দিয়া, তোমাৰ কেনে খবৰ?
অ', মোৰ ভালেই বাৰু অলপ গৰম বেছি বাকি ভালেই',
অ', এই গৰম কি ক'বা আৰু গৰম দিন গৰম এতিয়া দিবই', পিছে ভাত চাত খালা নে নাই?
নাই অলপ লেট হয় মোৰ',
অ', - অ', তোমাৰ লেট হয় ন, এই মোৰ দৰে যায় একেই আমি',
এই, লেট হ'বই আৰু দেৰি হ'বই আৰু',
কি বন্ধু আজি কি কি কৰিলা ক'ৰবাত গৈছিলা নে নাই আজি?
অলপ গ'লো ফুৰিলোঁ আহিলোঁ সন্ধিয়া সময়ত অলপ ওলাই গৈছিলোঁ', গৰমটো অলপ বাঢ়িছে', মানুহে গছ গছনি অলপ ৰুব লাগিব আৰু যিমান ৰুইছে', তাৰ ওপৰত আৰু ৰুব লাগিব',
অ', তুমিটো ভাল কথায় ক'লা। গতিকে আজি বন্ধু তোমাৰ লগত গছ গছনিৰ ওপতে আলোচনা কৰো অলপ',
অ', কৰিব পাৰা',
অহ', গছ -গছনি কি, গছ- গছনি প্ৰকৃতিৰ এক অমূল্য সম্পদ। গছ গছ, অ গছ- গছনি নহলে পৃথিৱীৰ মানে কি জীৱৰ কোনো মানে কি, জীৱৰ কোনো অস্তিত্বই নাথাকিব
নাথাকিব।
হয় ই মানুহ লগতো মানে কি লগত পৰি -পৰিবেশৰো ভাৰসাম্যৰ ৰক্ষা কৰি ৰাখিছে তাৰ পাছত ই আমাক অক্সিজেন দি আছে, আমি যিটো কাৰ্বন -ডাই -অক্সাইড এৰি দিওঁ সেইটো গছ-গছনি লৈ আছে, গতিকে কব গলে গছ -গ ছনিয়ে আমাৰ বাবে বহুতখিনি ভাৰসাম্যতা ৰক্ষা কৰি আছে পৃথিৱীৰ বাবে।
পৃথিৱীৰ বাবেতো ৰাখি আছে, কিন্তু আমাৰ গুৱাহাটীত বহুত গছ -গছনি ৰুব লগা ব্যৱস্থাটো কৰিব লাগে। অলপ চৰকাৰে অলপ কৰিছে, কিন্তু আমাৰ ইয়াৰ গুৱাহাটীৰ মানুহবোৰে অলপ বেছিকে কৰিলে ভাল হয়। সেইকাৰণে গৰমতটো বাঢ়িছে।
গুৱাহাটীতো দিন -দিনে বহুত বেছি গৰম বাঢ়ি গৈ আছে। এতিয়াতো গুৱাহাটীত মানে কি হৈছে তোমাৰ এই গণেশগুৰি, ভাঙাঘৰ, চান্দমাৰী তাৰপিছত খ্ৰীষ্টান বস্তী এইখিনি এৰিয়াত মানে কি বৰষুণে নোহোৱা হৈ গৈছে, বৰষুণ যদিও আহে দুইটোপ একটোপ পৰে তাৰপিছত আৰু বৰষুণে নাই।
আৰু গছৰ পাতবোৰ ইমান ধূলি যি দুটামান গছ গছনি আছে বৰ ধূলি বালি
হয়, হয়। ত গছ-গছনিৰ প্ৰয়োজনীয়তা হয় গছ গছনিৰ প্ৰয়োজনীয়তা বহুত বেছি আমাৰ। কিয়নো গছ গছনিয়ে বায়ুমণ্ডলৰ পৰা কি কৰিছে, কাৰ্বন- ডাই -অক্সাইডটো নিজে শোষণ কৰিছে। তাৰ ফলত কি হৈছে আমি অক্সিজেন পাইছো। হয় নে নহয়?
হয় বাৰু।
তাৰপিছতো আমি গছ- গছনিৰ পৰা কিছুমান ঔষধ বনোৱা হয়। তাৰপাছত আমি ফল মূলো পাওঁ, আমি খাবলৈ চবজিও পাওঁ তাৰ পৰা শাক পাচলি
চবতো গছ -গছনিয়ে আনে।
হয়, আৰু আজিকালি যে এই যে মানে বন্ধু আৰু এটা কথা গম পোৱা নে নাই, এই যে আজিকালি বানপানী যে হয়, বা গৰা খহনীয়া হৈ আছে আ কিছুমানে মানুহকেই আৰু ঘৰ -দুৱাৰ ভাঙি যায় ন ত এইবিলাক কি ৰোধ কৰিব হ'লে কি কৰিব লাগে জানা? গছ- গছনি বেছিকৈ ৰুব লাগে, গছ -গছনি বেছিকৈ ৰুলে কি হয়, সেই গছে মানে কি মাটি ক্ষয় হোৱাত মানে কি ৰক্ষা কৰে, মাটিটোক ধৰি ৰাখে এই খামুচি।
উম। সেইটো হয় বাৰু ঠিকেই কৈছ
হয়। ত চব ধৰি ললা মই যদি কৰ'বাত যদি এটা ঠাই আছে যত মানে গছ -গছনি খুব কম, মই তাত ঘৰ বনাই বাস কৰি আছোঁ কিন্তু কি হ'ল বৰষুণ দিয়াৰ ফলত কি হল, বা কেতিয়াবা কি হয় বেলেগ নদী বান্ধ কিছুমান এৰি দিয়াৰ ফলত বানপানী বিলাক হৈ যায় পানী বিলাক মানে কি হয় গাওঁ অঞ্চলৰ ভিতৰত সোমাই যায়, যাৰ ফলত কি হয় এই পানীৰ ধাৰৰ লগত কিছুমান মানুহৰ ঘৰ দুৱাৰো ভাঙি যায়। ত' ঘৰ দুৱাৰ ভাঙি নোযোৱাৰ কাৰণে আমি কি কৰিব লাগিব গছ গছনি ৰুব লাগিব, গছ গছনি কি কৰিব সেই মাটিখিনি ক্ষয় হোৱাত মানে কি, ৰক্ষা দিব, মানে কি মাটিটো ধৰি ৰাখিব খামুচি।
উম,
বৰ্তমান সময়ত কিন্তু বন্ধু আহ মানুহে নিজৰ সুবিধাৰ বাবে কি কৰিছে মানুহ গছ গছনি কাট টি একেবাৰে, বহুত বেছি নাইকিয়া কৰি দিলে যাৰ কাৰণে গৰম।
নাই, গছ গছনিটো গছ গছনিটো কাটিবই লাগিব মানুহে কাটিব কিবা কিবি বনাই আছে ফাৰ্নিচাৰ বনাই সেইবিলাক টো লাগিবই, কিন্তু কথা হৈছে এটা টাইমত কোনোবাই আমাৰ কোনোবাই ওপৰৰ, পূৰ্বপুৰুবোৰে লগাইছিলে, আমি আমি সেইটোক। ইউজ কৰিছোঁ এতিয়া কথা হৈছে আমি লগাব লাগিব, আমাৰ নেক্সট, প্ৰজন্মৰ ইউচ কৰিব, কিন্তু এতিয়া আমাৰ মানুহ এইবিলাক মানে অ সচেতন নাগৰিকও এইবিলাক অলপ, চুচ মানে অলপ মানুহক জনাব লাগিছিল, যিটো গৰত কৰা কইনাৰ কথা পাতিবলে যদি জানিলো হয় তাৰ মানুহবোৰে বহুত লগালে হয় কিন্তু মানুহবোৰ, গমেই নাপায়, বা সচেতন নাগৰিক ত' সেনেকে মানুহ কি, পৰিৱেশটো কৰা নাই এই জনাবলৈ।
আৰু এটা সময়ত হয়তো এনেকুৱাও হ'ব যে ভৱিষ্যত প্ৰজন্মই গছ গছনি দেখাই নাপাব। হয়তো বা কোনোবাই ক'ব পাৰে যে ভৱিষ্যত প্ৰজন্মই এনেকুৱাও ক'ব পাৰে যে আম গছ কিবা, আমৰো কিবা গছ আছিল নে?
অ', সেনেকুৱা, সেনেকুৱা মানে- সেনেকুৱা মানে কিছুমান গছ নাইকিয়া হৈ যাব আৰু, কিন্তু গছ গছনি অলপ থাকিব কাৰ্যত ত' আমাৰ যিহেতু কাজিৰঙা আছে পবিতৰা আছে তাত বহুত গছ গছনি আছে বাৰু, কিন্তু হ'লেও মানে মানুহ জনসংখ্যা হিচাপত আৰু লাগিব। এতিয়া চৰকাৰেতো, চৰকাৰেতো গছ ৰোপন কৰি আ ছে বাৰু কিন্তু এতিয়া মানুহৰে গছটো ৰোৱাৰ পিছত পানী পানী দিব লাগে সেইখিনি নৰকে নকৰে ন'?
হয়, সেইটোৱে, চৰকাৰে গছ গছনি ৰোপন কৰিছে ঠিকেই কিন্তু তাৰ ওপৰত যিটো ৰোপন কৰাৰ পিছত যিটো গুৰুত্ব দিব লাগিছিলে বা পানী যোগান ধৰিব লাগিছিলে। তাৰমানে কি চোৱা চিতা কৰাৰো ব্যৱস্থা কৰিব লাগিছিলে সেইখন ব্যৱস তে কিন্তু আমি, দেখা নাই।
দেখা নাই মানে আমাৰ সমাজও কৰা নাই বা আমিও কৰা নাই, চবৰে চবৰে ভুল আছে, অকল
অকল চৰকাৰক দুখ দি লাভ নাই, হয়।
চৰকাৰে অকল বস্তুটো ঠিক কৰিব নোৱাৰে, যদি আমাৰ নিচিনা মানুহবোৰে সমাজ ঠিক নহয়।
ঠিক নহয়, কি কৰিবা অ, এইটো কেইদিনমান আগতে দেখা পালোঁ গুৱাহাটীখনক জাক জমকতাৰ একদমৰে আহ সজোৱা হ'ব ধৰিছিলে কিয়নো জাপানৰ প্ৰধানমন্ত্ৰী আহিব। যাৰ বাবে কি কৰিলে চৰকাৰে, আহ বহুত গছ গছনি ৰোপণ কৰা দেখা পালোঁ, পকী ৰাস্তা ফুটা কৰি তেওঁলোকে মানে কি গছ ৰোপণ কৰি আছিলে। ত' সেইটো লেকিন কেইদিনমান মানে আহ সামাজিক মাধ্যমত খুবেই চৰ্চা হৈ আছিলে। কিন্তু সেই
অ', এইটো ভাইৰেল হৈছিলে কিন্তু, কিন্তু এতিয়া কিন্তু আ কৌ মই আজি, কৰ'বাত গৈছিলোঁ মই আজি ছিক্সমাইল গৈছিলোঁ। তাত দেখিছোঁ, জেনুউনলি গছ গছনি ৰুইছে মানে তাত এক্সট্ৰা কে ৰাস্তাৰ চাইডত, এইটো কিন্তু ভাল কাম যদি তোমাৰ
গছ।
সেইটো পাৰ, মানে ভালকে যদি গছবোৰ ডাঙৰ হৈ যায় থাকি যাব আৰু। অলপ খালি পানী চানি চোৱা-চিতাৰ ব্যৱস্থা কৰি দিলেইটো হ'ব। সেইটোৱে মানুহবোৰে আৰু। হৈছে তাৰ ওচৰৰ মানুহবোৰে সেইখিনি দায়িত্ব ল'ব লাগিব নহ'লে নহ'ব নহয়, চৰকাৰে সদায় গৈতো পানী দিব নোৱাৰে, চৰকাৰে সদায় গৈতো চাই থাকিব নোৱাৰে।
আমি-আমি কেৱল খালি চৰকাৰৰ ওপৰতে নিৰ্ভৰ হ'ব নালাগে, কিয়নো গছ গছনি যে চোৱা-চিতা কৰিব, সেইটো চৰকাৰে কৰিব লাগিব বুলি নহয়। গছ আমাৰ বাবে হয় আমি আছোঁ, আ গছ আছে বাবেই আমি আছোঁ।
অ', গছে অক্সিজেন দিছে অন্য অক্সিজেন লৈছোঁ আমি।
হয়, কাৰণ গছটোক জীয়াই ৰখাৰ গছ জীয়াই ৰখাৰ প্ৰত্যেকজন নাগৰিকে, ইয়াক, মানে কি পানী যোগান ধৰি ধৰিব লাগে। মানে কি আমি গোটেই নাগৰিকে আমি ইয়াৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। বন্ধু আৰু এটা কথা আছিলে, এই যে কেইদিনমান আগতে দীপৰ বিলত কেইটামান অ, মানে কি ভালে খিনি দিয়াচোন। বহুকেইখন গছ কাটি পেলালে চৰকাৰে। যাৰ ফলত, সেই হয় দীপৰ বিল, তাৰে ওচৰৰ যোনটো যিটো আগৰ প্ৰাকৃতিক পৰিৱেশ যিটো আছিলে, সেইটো কিছু অনিষ্ট হৈছে, ত' বন্ধু গছ গছনি যে চৰকাৰে কাটিছে। সেইটো কিবা ভালৰ বাবে কাটিছে নে বেয়া বাবে কাটিছে? নে সেইটো, কিহৰ বাবে কাটিছে তুমি কি ভাবা?
নাই, যদি তাত কিবা অ, আমাৰ অসমৰ কাৰণে ভাল কিবা প্ৰজেক্ট বা সেনেকুৱা কিবা যদি কৰি আছে, আমাৰ যুৱক সমাজৰ কাৰণে যদি তাত চাকৰিৰ কিবা ব্যৱস্থা হয়। তাত সেইটো যদি কৰিছে, আমাৰ অহমৰ কাৰণে ভাল চিন্তা কৰি যদি কৰি আছে তেতিয়াহ'লেটো কিছুমান জাগাত গছ গছনি অলপ কাটিব লাগিব।
হয়,
আৰু যদি সেইটো নকৰি বেলেগ কিবা কাৰণত নিজৰ স্বাৰ্থৰ কাৰণে কৰিছে তে তেতিয়াহ'লেটো বেলেগ। কথা সেইটোতো আমি কেইদিনমান পিছত গম পাম, যেনেকৈ উজান বজাৰৰ গছ গছনিবোৰ। কাটিব দিয়া নাই, বহুত ভাল কাম কৰিলে, গছ গছ গছনিবোৰ ইমান পুৰণা, আৰু চাগে তাত তাত আমি চবেই সেইটোৰ কাৰণেই যাওঁ তাত গছ গছনি আছে বুলি।
হয়, আৰু এটা বস্তু বন্ধু কি কয় গছ গছনি কি কৰিছে এ যিবোৰ ঠাইত গছ গছনি বেছি থাকে তাত মানে উষ্ণতা, গৰমটো কম থাকে আৰু পৰিৱেশ টো ধুনীয়া হৈ থাকে, চা
আৰু চৰাইবোৰ-চৰাইবোৰ মাত দি থাকি কিবা এটা ভাল লাগে আৰু কিবা এটা বেলেগ প্লেছত সোমাই গৈছো কিবা এটা বেলেগ কাম মানে, তাত কিবা শান্তি লাগি থাকে যদি কিবা এটা চাউণ্ড বাজি আছে মিউজিক টাইপ আৰু, কিন্তু সেইটো কিবা এটা শুনি ভাল লাগি থাকে আৰু।
বৰ্তমান সময়ত কি হয় বন্ধু, আহ এই নগৰ বা মানে কি ধৰা কিছুমান, বজাৰ যিবিলাক থাকে। এই বজাৰ বিলাকো ডাঙৰ কৰিবৰ কাৰণে মানুহ কি কৰিছে গছবিলাক কাটি কাটি দোকান বনাই আছে বা বিল্ডিং বনাই আছে। হে তেনেকুৱাও মানে কি গছ গছনিবিলাক নোহোৱা হৈ আছে। এতিয়া আকৌ মাজতে শুনিলো
লাহে লাহে অলপ এটা কাম কৰিব লাগে মানুহৰ বিয়া বাৰু বা কাৰোবাৰ বাৰ্ডে পাৰ্টি বা যিবিলাক পাৰ্টি হয় মানুহজন গিফ্ট দিয়ে গিফ্টটোত গছ গছনি যদি অলপ সেনেকুৱা গছ গছনি এৰি দিলে হয়। তেতি- হলে গছ গছনি ৰুপনৰ কিবা তাত লিখা থাকিলে হয় ইনভিটেশচন কাৰ্ডত। তে তেতিয়াহ'লে ভাল হ'লে হয় আৰু লাহে লাহে মানুহবোৰ অলপ পৰিৱৰ্তন হৈছে বুজি পোৱা হৈ আছে ছবে অলপ।
হৈছে হয়।
কৈছে মানে যিমান বুজি পাইছে তাতকে আৰু বেছ- তে আৰু কৰিব লাগিব দচ গুন বেছি কৰিব লাগিব। গোটেই জীৱন কৰি আছো বাপেকে যেতিয়া হয় আ আমাৰ পিছৰ মানুহবোৰৰ কাৰণে ভাল হ'ব নহলে যিটো হাৰত মানুহ। গছ গছনি কাটিছে মানুহ গৰমটো কোনতো কৰিব নোৱাৰিব নোৱাৰিব না মানুহৰ।
ব মানুহৰ শৰীৰে ইমানখিনি গৰম সহ্য কৰিব নোৱাৰিব।
হয় নোৱাৰিব।
বাকী তুমি আজি বহুত ভাল কথা এটা পাতিলা গছ গছনি ই লৈ।
তোমাৰ লগতো মোৰ ভাল লাগিল কথা পাত- তে বহুত বহুত ধন্যবাদ বন্ধু সময় দিয়াৰ বাবে আমি পিছত আকৌ বেলেগ এটা অধ্যয়ায়ত আলোচনা কৰিম এটা।
দিয়ক ধন্যবাদ।